অ' শুনিছ?
অ', শুনিছো। কি কৰিছ? হেল্ল'?
অ', শুনিছ?
শুনি আছো। তই শুনা পাইছ?
অ', এতিয়া পাইছো দে ক'?
অ', মইটো শুনিয়ে আছো মই বোলো কিবা ইন্টাৰনেটৰ অসুবিধা হৈছে নেকি?
অ', হ'ব পাৰে তে।
উম, কি কৰি আছ? মইও এনেই আছো।
অ'।
খোৱা-বোৱা কৰিলি? এনেই ফোন কৰিছিলো, বোলো খবৰ এটাকে লও বহুত দিন ফোন-চোন কৰা নাই।
অ', সেইটোয়ে হয় দে
হে?
হা?
হেল্ল' মোৰ বোলো মাতটো গৈ আছে নে ভালদৰে?
অ', আহি আছে।
অ', মই আকৌ ভাবিছো কিবা ইন্টাৰনেটৰ অসুবিধাৰ কাৰণে খেলি-মেলি হৈছে নেকি মাতটো।
নাই নাই ঠিকে আছে দে ক'? কিবা খালি, চাহ খালি নাই?
নাই, চাহ নাখাৱে বাৰু তেনেকে খোৱা নাই। মানুহজনে কিবা এটা আনিছি লে খাবলৈ তাকে বুলো ভাবিছো ভোক লাগা নিচিনা লাগিছে খাই লওঁ নেকি।
উম, খা, বাকী খবৰ ক'?
ভালেই দে, তই খোৱা-বোৱা কৰিলি নে নাই কিবা?
নাই খাম আৰু একেবাৰে খাম ভাতেই খাম আৰু।
উম।
আমাৰ এপিনে দোকান বজাৰ তেনেকে নাই যে। ভাতি বেলা কিবা এটা আনি খাবলৈও। সেইটো কাৰণে।
আমাৰ মানে আজি গাঁৱতে নাম আছিলে।
অ'।
পাল নাম পাতিছিলে, তাৰপিছতে অখণ্ড ভাগ-ভাগৱত আছিল আৰু। এতিয়া মানে হেৰি দিছিলে উম, ভোজ দিছিলে ভোজৰ ভাত তোটো খাই জানয়ে আৰু হয়, এয়া দালি তাৰপিছত মিক্স ভাজি যে বনাই যে কিবা কিবি ৰঙালাও
অ', মই হ'লে ভোজৰ দালিখন খাই বৰ ভাল পাওঁ দেই।
উম, ভোজৰ ভাত বুলি ক'লে এনেও সোৱাদটো বেলেগেই।
উম, নহয় দালিখনৰ কাৰণে সোৱাদটো বেছি হয়, ভাজি খন টো ক'বই নালাগে চব্জি। দালিখনৰ ভাল হয়, মই বৰ ভাল পাওঁ।
অ', মই ময়ো বহুত ভাল পাওঁ, খালো তেতিয়া ভাত কেইটামান খালো। তথাপিও ভোকটো আকৌ বৰ আকৌ জল্দি জল্দি লগা হৈছে আজি।
এইটো সময়ত লাগিবই আৰু খাবি ভালে ভোজে খাই বৈ থাকিবি।
দুদিনমান আকৌ মই একেবাৰে খাই বৈ পোৱা নাছিলো।
উম, এতিয়া খাব পাৰিলে খাবি আৰু তেতিয়াহে ল'ৰা-ছোৱালী অকমান সুস্থ সবল হৈ জন্ম লব।
হ'ব সেইটোয়েটো।
অ।
আজিকালি যি যুগ বেমাৰ আজাৰে লগতে ধৰে।
হয় দে সেইটোয়ে, আজিকালি বহুত বেমাৰ আজাৰ হোৱা যায়।
উম।
এতিয়া কি কৰি আছ?
এনেই আছো। এনেই বোলো কি কৰিমা ন মই বোলো ফোন এটাকে কৰোঁচোন, খবৰ এটাকে লওঁ কিনো কৰি আছ।
এ এনে আছোঁ আৰু মই ল, কিনো কৰিবি আৰু এই সন্ধিয়া সময়ত গৰমো। গম দিন কেইটাত আও।
তথাপিও গৰমটো যে অলপমান কমিছে এইকেইদিন।
অ, মাজতে বহুত গৰম দিছিলে।
বহুত বাপৰে বা! ভাবিবই নোৱাৰি মানে সেইকেইটা দিন দেই।
তাৰ কাৰণে অকনমান ঠাণ্ডা- ঠাণ্ডা লগা হৈছে।
উম।
সেইয়াই আৰু।
তাকেটো, এ হাঁহ পোৱালি কেইটামান আছে মানে। পুহিছো, এ গধলা ফালে একে মানুহজনীক দেখিলে টিক- টিকাই থাকে।
অ, হওক দে, জীৱ- জন্তু পুহিলেই ভাল লাগে।
হয় দে, গাঁৱলীয়া জেগাত আৰু।
উম। গাঁৱলীয়া জেগাত এইবোৰ বস্তু পুহিলে ভালো লাগে দে। এইবিলাক বস্তু টাউনত দেখাই পোৱা নাযায় এই বিলাক।
অ, টাউনতো নোৱাৰিও, সুবিধাও নাপায় ন মানুহে।
খানা- খানা খোৱা হেয়াত হে পোৱা যায় আৰু।
অ, তাকেইেতো বজাৰে- সমাৰে খাবলৈহে পোৱা যায়।
উম, পুহু বুলি কলে জেগাই নাথাকে।
নাথাকে আৰু। কোনো মানে মানুহে কাৰো বস্তু সহ্য কৰিব নোৱাৰে ন।
উম, আৰু টাউনীয়া জেগাত একেবাৰে জেগা নাথাকা নিচিনাই ন, ক'তনো পুহিবলৈ সেইবোৰ জেগা পোৱা যায় আৰু।
সেইটোয়ে আৰু টাউনত মানুহে কামৰ সূত্ৰেই যায় হয়। তাত গৈ যদি হাঁহ পাৰ পুহি থাকে, বস্তুয়ে চাব নে, মানুহে কামলেই ওলাই যাব।
হয়, এইটোয়ে কথা আৰু।
তেনেকুৱা হৈ যায় আৰু।
মই এই হেৰি কৰি আছিলো অ, এনে আছিলো মানে। এই চিন- চেনৰ নতুন হেৰি এখন ওলাইছে, চিনেমা এখন ওলাইছে। অ, চিন চেনৰ যে কাৰ্টুন যে চিন চেন। চিনেমা এখন ওলাইছে, সেইখনেই চাই আছিলো মানে মই।
কি নামটো?
পাওঁ নে নাপাওঁ চিন চেন?
মই বহুত ভালপাওঁ চায়।
উম, এই ক্ৰেয়ন চিনচেন বুলি কয়। অ, হেয়া। চাওঁ দেও, ডাঙৰ হ'লো যদিও, অ', ইউটিউবতে চাইছোঁ যেনিবা মই।
উম উম, চাব লাগিব, মোক দিবিচোন লিংকটো।
ডাঙৰ হ'লো যদিও মানে এতিয়াও চাওঁ আৰু সেইবোৰ।
হয় দে উম, সৰুকালৰ স্মৃতি পাহৰিব নোৱাৰি।
অ', সেইটোৱেই আৰু।
ডৰেমন, চিন চেন
উম, আৰু আছিলে, অগি এণ্ড কক্ৰচেছ উম। বাকী?
মই আকৌ ছ'তা ভীম ভাল নাপাওঁ।
মইও ভাল নাপাওঁ।
ড'ৰেমন, চিন ছেনে মোৰ ভাল লাগে।
উম।
বাকী আজি ৰাতিলৈ কি আছে বনাবলৈ?
আজি ৰাতিলে এতিয়া বনাব দালি ভাতেই আৰু, কি আৰু।
এই ৰাতি মানে কি জান, নিৰামিষটো খালে বহুত ভাল, স্বাস্থ্যৰ কাৰণেও ভাল।
কিন্তু এনেকেই অকমান, পাতলকে খাবই লাগে দে ৰাত
উম, হয় বাৰু কথাটো, উম উম।
সেইয়াই ভাত বনাব আৰু, কণী বুলি ক'লে ভাজিব পাৰি আৰু, সেয়াই আৰু।
হয় দে, ঠিকেই আছে।
উম, বাকী তহঁতৰ কি কৰিব?
এই একেই, নিৰামিষেই, ৰাতি নিৰামিষটোৱে খায় আমাৰো। উম। বাকী ক'তো ওলাই কৰি যোৱা নাই, আজি ঘুৰিব মেলিব?
এ নাই যোৱা দে, কালি গ'লো, কালি চিনেমাখন চাই আহিলোঁগে নহয়।
অ', অসমীয়া কিবা এখন ৰিলিজ হৈছে নহয়।
অ', এই চুপাচুপি বুলি যে। সেইখনকে চালোঁগৈ দে, বৰ ভাল লাগিলে কিন্তু দেই চাই।
অ', মই তেনেকে চিনেমা হলত চিনেমা চোৱা নাযায়ে বাৰু মোৰ।
অ', এ আমাৰ এখেতেও যাবলৈ যোৰ কৰিলে।
অ', ঠিকেই আছে, আজৰি সময় পালে মানুহে অলপমান যাবও লাগে মনোৰঞ্জনৰ কাৰণে।
সেইটোৱে, কালি সেয়া গ'লো আৰু গৈ চাই আহিলোগৈ। ভালেই লাগিলে, পাঁচটা বজাৰ পৰা লাগিছিলে আমি চোৱাখন। পা-পাঁচটাৰ পৰা সাতটা পঞ্চল্লিশ।
উম উম।
তেনেকুৱা সময়তে, অ' তিনি ঘন্টাই আৰু। গৈ কৰি, মই কিন্তু চিনেমা চোৱাতকে চিনেমা হলৰ পপকৰ্নটো খাইহে বেছি ভাল পাওঁ দেই। সেইটোৱেই, অ', বৰ ভাল লাগে। এই যিটো কেৰেমেল চিজ বুলি যিটো দিয়ে। সেইটো বৰ ভাল লাগে খায়
তাকে মই চিনেমা হলত চিনেমা চাই পোৱা নাই বাৰু দেই
অ' দে সময় সুবিধা পালেহে আৰু হয় সময় সুবিধা সময় মিলিলে সুবিধা নিমিলে সেনেকুৱা ধৰণৰ কথা আৰু
উম এ আমাৰ মানে বৰমা এজনী আহিছে
অ'
অকনমান হুলস্থুল হৈ আছে সেইকাৰণে
উম
তাকে এনেই ঘূৰা মেলা বেলেগ
ঘূৰা মেলা মানে এই তাকে ভাবি আছোঁ গৰম দিন যে শ্বিলঙলৈ যাবলৈহে মন গৈছে শ্বিলঙত এখন হোটেল আছে প্ৰত্যেক বাৰে গ'লে তাতে ৰখো -গে বৰ ভাল লাগে সেইখনৰ পৰা একে পুলিচ বজাৰৰ ওচৰতে মানে তাকে ভাবিছোঁ তালেহে এবাৰ এইয়া হেৰি মনচুন বুলি কয় হোটেলখন বৰ ভাল লাগে অ একে মানে তালেহে একে হেয়াত হে যাবলৈ মন গৈছে গোটেই হোটেল খনৰ ৰুম কেইটালেহে মনত পৰি আছে মোৰ ইমান ধুনীয়া ইমান ভাল
আৰু সেইবোৰ হোটেলত তোৰ ৰাতিপুৱা অ' আৰু সেইবোৰ হোটেলত ৰাতিপুৱা ব্ৰেকফাষ্টটো ফ্ৰী কে দিয়ে
আঠটা বজালৈকে মানে খোলা থাকে সেই তেতিয়া গ'লে খালে মানে ফ্ৰী আৰু
উম ব্ৰেকফাষ্টটো মানে ফ্ৰী বুলি এনে নৰ্মেল বস্তু বোৰ যিবোৰ কিনি খাওঁ সেইবোৰোতো ভালেই কিন্তু ব্যৱহা মই এইটোয়ে ভাল পাওঁ অ' কিছুমান জেগা
ফ্ৰী বুলি যে অ' কিছুমানে বেয়া দিয়ে হয় কিন্তু এখনত ভালে দিয়ে যেনিবা
সেইটোৱে, মই মানে শুনিছোঁ, ভাল হয় হোটেলখন।
অ', ভাল ভাল ভাল, মই খাই পাইছোঁ, ভাল হয়, বৰ ভাল ভাল বস্তু দিয়ে বোলে, অকল বোলে ৰুটি দিছে সেইটো নহয়, ৰুটি দিব, পৰঠা দিব। পুৰি দিব, আকৌ বইল কণী দিব, আকৌ আমলেট দিব। একে মানে ভিন ভিন, আৰু জেলিও দিব, চচো দিব। যি খোৱা মানে তুমি আৰু উম, তাকেই যি খোৱা, অ', বুফেই হয়।
যদি বোলে, আমি বোলে যদি, আমি যদি মানে, হেৰিটোত ব্ৰেকফাষ্ট কি, নহয় লাঞ্চ আৰু ডিনাৰটো, যদি আমি বোলে কওঁ সিহঁতক, আপোনালোকে দি দি দিয়ক বুলি তেতিয়া দি দিব আৰু। এনেই, মানে নিজে লৈ ল'ব লাগে, আৰু আমি আগতীয়াকে কৈ থ'ব লাগে। যেনিবা, আমি এইটো খাব বিচাৰিছোঁ, বুলি আগতে কৈ দিব লাগে আৰু তাৰপিছত, আমি যেতিয়া যাম সেইখিনি বস্তু লৈ আহিব, আৰু আমাক বাকী দিব সেইটোৱে।
উম উম, তেনেকুৱা হ'লে ভালে লাগে, আৰু তেনেকে ঘৰৰ, এ মানে, পৰিয়ালৰ লগত এনেকে গ'লে, ভাল লাগে।
অ', বৰ ভাল লাগে। ওলাবি নহ'লে, এপাক যাম দে, তও অলপ সময় সুবিধা মিলক। তেতিয়া যাম দে, ওচৰতে পুলিচ বজাৰখনো যে খুব ভাল পাওঁ মই, সেইখিনি জেগাত থাকিয়ে ভাল লাগে।
যাবলৈ ইচ্ছা যায় ধুনীয়াকে, ঘৰুৱা পৰিয়ালৰ লগত গৈ ভাল লাগে ন'?
অ' হয় হয়।
উম, উম। ঠিকেই আছে নহ'লে দে নহ'লে। অ' ক'ত?
অ' লাখে লাইট ৰুমলেও এবাৰ গ'লোঁ।
উম, উম। অ' ঠিকে আছে দে নহ'লে, মোক মাতি আছে ঘৰত হা। উম, ঠিক আছে উম।
উম।